নমস্কাৰ দাদা। অ', আপুনি টোপুনি যোৱানাই তেনেহলে না?
নাই মই দুইটালৈকে আছোঁ তাৰপিছত
তাৰমানে আমাৰ ইয়াত বহুত গৰম না টোপনি নাহে, ভাবিলোঁ কল এট শা কৰোঁ, কৰিলোঁ আৰু।
ক খবচোৰ ভালে আছে না?
আছে আৰু, আপোনাৰ?
আছোঁ। আজি কি আলোচনা কৰা যায়?
আজি মই ভাবিলোঁ পৰিয়াল সম্পৰ্কে অলপ আলোচনা কৰাটো ভাল। হ'ব নেকি?
পৰিয়াল লৈ আলোচনা কৰিব।
হয় যিয়েতু তাৰমানে উম, দিন গৈ আছে মানুহ বাঢ়ি আছে। মানুহৰ মাটি কিন্তু বাঢ়া নাই মাট টি যিমান আছিল সিমানেই আছে, বৰঞ্চ মাটি কমিহে আছে। ত' আমি যদি পৰিয়াল পৰিকল্পনা সম্পৰ্কে সজাগ নহওঁ। তেনেহলেতো আমাৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব, লৰা ছোৱালীবোৰ থকাৰ ছাগা এ নহ'ব। এনেকুৱা এটা অৱস্থা আহি যাব ভৱিষতে।
সেটো কৰিবলৈ গ'লেটো প্ৰথমত আমাৰ ইনকাম চৰ্চটো ওলাব লাগিব না ইনকাম চ'ৰ্চ কেনেকে কি কৰা যায়। তাৰ আগতে
ইনকাম চৌচ মানে কি, এটা কথা আপুনি চিন্তা কয়িলে মানে গম পাব, আহ গাঁৱৰ বেছিভাগ মানুহে কিন্তু বিদেশত কাম কৰি আছে হা। সিহতে নহ'লে কোনোবাই ইটা ভাটা নহলে বা প্লাই ফেক্টৰী। ৰাজমিস্ত্ৰি, কাঠমিস্ত্ৰি বিভিন্ন ধৰণৰ কাম কৰি থাকে। সিহঁতে কাম কৰি কাম কৰিব যে যায় নিশ্চয় ইয়াত কি এটা কাৰণ আছে। অভাৱৰ কাৰণে কিন্তু সিহঁতে কাম কৰিব যায়। আৰু অভাৱটো মানে কৰ পৰা আহে? আপোনাৰ যেতিয়া পৰিয়ালত দু জন বা তিনিজন মানুহ থাকিব তেতিয়া কিন্তু আপুনি সেই পৰিয়ালটো মানে পৰিচালনা কৰাত সিমান অসুবিধা নহয়।
হয়।
যেতিয়া ল'ৰা ছোৱালী চাৰিটা পাঁচটা হৈ যাব। এ ধৰি লওক এজন মানুহ, মানুহৰ আহ, এক বিঘা মাট টি আছে, তাৰ যদি পাঁচটা লৰা ছোৱালী হৈ যায়। সি কিন্তু সেই মাটিত উৎপাদন কৰি পাঁচটা ল'ৰা ছোৱালীক খোৱাই বোৱাই তাৰপিছত পঢ়াশুনা কৰিব নোৱাৰে, এইটো অসম্ভৱ কথা। আ সেইকাৰণে কিন্তু সিহঁতে মানে শেষত কি কৰে, মানে সিদ্ধান্তএটা লৈ লয় আৰু মানে একদম সপৰিয়ালে সিহঁতে, মানে বাহিৰত গৈ
আৰু এটা কথা যেতিয়া বাহিৰত কাম কৰিব যায়। এই মানুহখিনি কিন্তু যাৰ আণ্ডাৰত কাম কৰে, সিহঁতে কিন্তু কুকুৰ দৰে
এইটো হয়।
এক পইচাৰো দাম নিদিয়ে সিহঁতক। ত' সেই পৰিয়ালসমূহৰ ওচৰত, মই ভাবিছো এটা কথা। এই পৰিয়ালসমূহৰ ওচৰত গৈ অলপ, বুজনি দিয়টো আমাৰ ভাল হ'ব। যে, আপোনাৰ যি হ'ল হ'ল। আপুনি, আপোনাৰ, ধৰক চাৰিটা পাঁচটা ল'ৰা ছোৱালী হৈছে আপুনি মানে খোৱা বোৱা পিন্ধাব, নোৱাৰাৰ কাৰণে বাহিৰত গৈ কাম কৰি আছে, কিন্তু আপোনাৰ ল'ৰা ছোৱালী যেতিয়া বিয়া বাৰু হ'ব। এই ভুলটো যাতে সিহঁতে নকৰে, সিহঁতে যাতে এটা, অতিৰিক্ত দুটা সন্তান লয়, তাৰ বেছি যাতে নলয়। যেতিয়া আপোনাৰ দুটা সন্তান থাকিব। দুটা সন্তান থাকিলে, কিন্তু আপোনাৰ টেনচনটো অলপ কম থাকিব। সিহঁতক কি কৰিব, হয় আপুনি কি কৰিব কৰিব, মানে নিজৰ ঘৰত, ঘৰত থাকিয়েই কিবা নহয় কিবা এটা পদ্ধতি ওলাব পাৰিব, লাগিলে এতিয়া কিন্তু আমাৰ গাঁও অঞ্চলতো কিন্তু মানে, লেবাৰৰ বহুত অভাৱ হৈ যায়। আপুনি চাব, ঘৰত যদি কাম কৰিব লাগে আপুনি লেবাৰৰ কাৰণে যিটো ওলাই যাব। কতো নাপায়, নপোৱাৰ কাৰণটো হ'ল চব বাহিৰত গৈছে।
বাহিৰত, বাহিৰত, বাহিৰত কাম কৰি লাৰাৰ এটা সুবিধা আছে সুবিধাটো কেনেকুৱা, তাৰমানে আহ সুবিধাটো এনেকুৱা হয়। আপুনি যদি বাহিৰত এক চ টকা ইনকাম কৰে না এশ টকা ইনকাম কৰিলে তাৰ পৰা আপুনি বিছ খৰচা কৰিবলৈ চিন্তা কৰিব যে আশী টকাটো আমি ৰাখিব লাগিব। যিসকলে বিয়া বাৰু পতা নাই, স্পেচিয়েলি যিসকলে বিয়া বাৰু পতা নাই সেইসকলৰ কাৰণে বিদেশটো ঠিক আছে আৰু যিসকলে বিয়া পাতো বাৰু পাতিছে।
সংসাৰ কৰি আছে সিহঁতৰ কাৰণে বিদেশটো ঠিক নহয়, তাৰ কাৰণে আমি পৰিয়াল পৰিকল্পনাটো আমি কৰিব লাগিব, তাৰমানে, আজিকালি হয়তো দুজন দুটা সন্তানৰ ওপৰত আমি, সন্তান ল'ব নালাগে, ইহঁতৰ কোনোবাই চিন্তা কৰে যে আমাৰ দুটা হঠাৎতে দুটা ল'ৰাই গ'ল সেইটো ছোৱালী লাগে, সেইটো চিন্তাকথা, মোক যাতে নহয় সেই
এইটোৱে, এইটোৱেই হ'ল ডাঙৰ ভুল আমাৰ গাঁৱত মানে এইবোৰ চিন্তা চৰ্চা, মানে বহুত আছে, মানে প্ৰথমত ধৰক ছোৱালী এজনী হল তাৰপিছত আশা কৰিল যে ল'ৰা হ'ব আকৌ ছোৱালী হল। সি আকৌ চিন্তা কৰিব এতে দুটা দুজনী ছোৱালী হল মোৰ এটা লৰাৰ দৰকাৰ। আকৌ মানে আৰু এজন জন্ম দিব আকৌ সেইজনী আকৌ ছোৱালী হৈ যাব এনেকুৱাকৈ মানে ৰেকৰ্ড আছে আমাৰ ইয়াত। পাঁচটা ছয়টা লৈ ছোৱালী।
আছে-আছে তাৰ মানে আমাৰ পৰিয়াল পৰিয়াল পৰিকল্পনা যিটো ই চিষ্টেম সেইটো আমাৰ এৱাৰনেচৰ বহুত প্ৰব্লেম হৈ আছে। আমাৰ যিতো জাতীয় সংগঠন বিলাক আছে, সেইবিলাকৰ কোনো এৱাৰনেছ নাই শিক্ষাৰ প্ৰতি আমাৰ কোনো এৱাৰনেছ নাই। তাৰ মানে এইবিলাক আমি এৱাৰনেছ এটা কৰা যায় হয়তো সম্ভৱতো কমি যাব সেইখিনি।
তাৰমানে চৰ চৰকাৰে কিন্তু সকলো কাম কৰিব নোৱাৰে। চৰকাৰৰ কাম কি আইন বনাব আইন আইন প্ৰয়োগ কৰিব কিন্তু সেই আইনটো মানি চলিব লাগিব আমাৰ আপোনাৰ দৰে মানুহৰ। কিন্তু আমি নিজে যদি মানি ন লো তেনেহলে তোৰ নহ'ব না।
অ' সেইটো হয়।
আৰু তাৰ মানে কি আৰু এটা কথা মূৰ্খ মানুহৰ আৰু এটা দুখ আছে দুখটো হ'ল এই ছোৱালী মানুহৰ যে মাহেকিয়া হব। তাৰমানে আজি- কি মাহ কিমান তাৰিখ সিহঁতে কিন্তু গম নাপায়। সিহঁতে গম নোপোৱাৰ কাৰণে কিন্তু আৰু সন্তান বেছিকৈ জন্ম হৈ যায়। সিহঁতৰ ভুলৰ কাৰনে হৈ যায় আৰু যেতিয়া এই ছোৱালীজনী শিক্ষিত হব। তেতিয়া কিবা তাৰ মায়েকে টো কোন মাহৰ কিমান তাৰিখত হ'ল। ধৰি লওক আজি তাৰিখত হ'ল আজি চাৰি তাৰিখ আজি হল তাৰ কিন্তু হিচাপটো একদম থাকি যাব। থকাৰ পিছত সি হিচাপ কৰি-কৰি কাম কৰিব অলপ ধৈৰ্য ৰাখি হিচাপ কৰি-কৰি যদি কাম কৰে। তেনেহলে কিন্তু মানে সন্তান মানে জন্ম নহ'ব। কিন্তু সেইবোৰতো হিচাপ নাৰাখে ছোৱালীবোৰে কাৰণ সিহঁতে কি মাহ চলি আছে কি তাৰিখ চলি আছে কি দিন চলি আছে সি এইটোকেই গম নাপাই।
হম, হম।
মেইটো হৈ গ'ল আমাৰ কাৰণে বহুত এটা ডাঙৰ সমস্যা। সেইকাৰণে মই কলো যে আমি আমি সেই যদি সেই মানে যিহেতু লিখা পঢ়া কৰা নাই সেই পৰিয়ালসমূহৰ ওচৰত গৈ যদি আমি অলপ বুজি নিদিও যে আপোনালোকে যিটো ভুল কৰিছে তো কৰিছে। ল'ৰা ছোৱালী আপোনাৰ দুজন হৈ গ'ল আৰু ল'ব নালাগে। এই দুজন ল'ৰা ছোৱালীৰ কাৰণে আপুনি পৰিশ্ৰম কৰক। আপুনি কি কৰিব লাগিলে দিন কৰক আমাৰ ইয়াতে। দিন কৰি কিন্তু আ, দুজন ল'ৰা ছোৱালী কিন্তু আৰামতে পঢ়াব পাৰিব স্কুলত, কিয়নো চৰকাৰৰ পৰাতো বহুত ফেচিলিটি আছে। বহুত ফেচিলিটি দি দিছে, মানে- আমি যেতিয়া পঢ়িছিলো তেতিয়া তই যে স্কুলত টিফিন যিটো সেইটোতো নাছিল আছিল মিড ডে মিল যিটো কয়। এতিয়া সেইটোৰো ব্যৱস্থা আছে, তাৰপিছত এ- বহী পুস্তক এইবোৰ কিনিব নালাগে, সেইবোৰো চৰকাৰে দে। তাৰপিছত আপোনাৰ কাপোৰ কাপোৰ কানিও কিনিব নালাগে, ইউনিফৰ্মটো চৰকাৰৰ পৰা দি দিয়া। ইমান সুবিধা থকাৰ পিছতো যদি আমাৰ গাৰ্জেন সমূহে ল'ৰা ছো- ছোৱালীবোৰক মানে স্কুলত মানে নিদিয়ে। এইটো কিন্তু ডাঙৰ এটা মানে দুৰ্ভাগ্য বুলি কব পাৰি।
উম। তাৰ লগতে আমি গাঁও অঞ্চলত আৰু এটা পৰিৱেশ থাকেই, এইটো হ'ল আমাৰ বাল্য বিবাহ। এই বাল্য বিবাহটো আমাই- যদি শিক্ষিত সমাজে ওলাই যদি অলপ বন্ধ কৰা যায়, এইটো তোমাত্ৰে বন্ধ হৈয়ে আছে।
তাৰ মানে আপুনি যিটো ক'লে যে আমাৰ জাতীয় সংগঠ- গঠনগোৰে এইটো এৱাৰনেছ কৰিব লাগিব অলৰেডি- তিনি চাৰি পাঁচ বছৰ পৰা জাতীয় সংগঠনসমূহে- এই বিষয় লৈ বহুত মানে মাথা মাৰি আছে আৰু সিহঁতেৰ চিন্তা চৰ্চাও কৰি আছে। গণেশ প্ৰ কামো কৰি আছে, বাল্য বিবাহ চাগে বহুত কমি গৈছে আগৰ পৰা-
কমি গৈছে এতিয়া ইমান নাই। তথাপি আমি শিক্ষিত গাঁও অঞ্চলৰ শিক্ষিত সমাজে নিজৰ গাঁওটো নিয়ন্ত্ৰণ কৰিব পাৰিলেই- বস্তুখিনি বন্ধ হৈ যাব।
অঁ
কিন্তু আমি সেইখিনি বন্ধ কৰিব লাগিব, আমাৰ যুৱ সমাজে। যাতে। বাহিৰৰ তাৰমানে মানুহে এইখিনি কৰিব নোৱাৰে।
আৰু আমাৰ গা আমাৰ গাঁও অঞ্চলত কিন্তু এটা- কু-প্ৰথা আছে সেইটো হ'ল কি, এই ছোৱালী কিমান লিখা পঢ়া কৰে কি লাভ! ছোৱালীক সিহঁতে গুৰুত্ব নিদিয়ে, ছোৱালীক লিখা-পঢ়া নকৰায়। লৰাকহে মানে সিহঁতৰ চিন্তাধাৰাতহে ল'ৰাকহে পঢ়া শুনা কৰাব লাগ। অথচ ছোৱালীৰ ই বেছি দৰকাৰ।
বৰ্তমান খিনি সেইখিনি হৈছে তাৰমানে আমি কি হল বৰ্তমান আমাৰ গাওঁ অঞ্চলত- ছোৱালীখিনিও ভাল লেখা পঢ়া কৰি আছে। আপুনি চাওঁক স্কুল কলেজত যদি যায় মেক্সিমাম আমি ছোৱালী খিনি দেখা পাওঁ। হাই স্কুলত আপুনি হাই হাই-
সফালে উন্নত হৈছে কিন্তু সকলোখিনিতো হোৱা নাই না।
টো সমাজ খন- বান আৰু সমাজ সমাজৰখিনি চালে আমি সেইখিনি কৰিব লাগিব আপুনি যদি পৰিয়াল পৰিয়ালৰ- যিটো দায়িত্ব যদি কয় সব মানুহে তাৰমানে চজাগতা আনিব লাগিব গাঁৱৰ অঞ্চলত। চহৰ অঞ্চলত তাৰমানে ইমান দৰকাৰ নাই। মানে চিক্ষিত সমাজ বেছিভাগ চহৰ অঞ্চলত বাস কৰে অলপ লেখা পঢ়া কৰিলে সেতো চহৰত গুছি যায়। তাওনত গুছি যায়। আৰু গাঁও অঞ্চলত যিখিনি মানুহ থাকে আৰু এতিয়া বৰ্তমান- পুৰণা মানুহখিনিহে তাৰমানে লেখা পঢ়া নাই বা অশিক্ষিত হৈ আছে। নতুন আমাৰ নিচিনা প্ৰ প্ৰজন্ম যিবিলাক ল'ৰা ছোৱালী। এইবিলাক সবেই কম বেছি লেখা পঢ়া কৰি আছে সিহঁতে বুজিয় আছে, কেনেকে আমি পৰিয়ালটো নিয়ন্ত্ৰণ কৰিম। পাৰো। সন্তান কেনেকৈ তাৰমানে- তিনিটাৰ চাই দুটা ল'ব পাৰি। কিছুমানেতো এটা এটা লৈয়ে শেষ কৰি দে যে নালাগে আৰু আমাৰ এটা ছোৱালী হৈছে বাছ হৈছে আৰু নালাগে। বা কিছুমানে ল'ৰা হৈছে আৰু নালাগে হৈছে। এনেকুৱা চিন্তা চৰ্চা কৰা বৰ্তমান বৰ্তমান সময়ত হৈ গৈছে ছ অলৰেডি।
চৰকাৰৰ, চৰকাৰৰ পৰা কিন্তু হস্পিতালসমূহত বা চাব চেণ্টাৰসমূহত কিন্তু বহুত বহুত সুবিধা দিছে, আমাৰ মানুহে কিন্তু গমেই নাপায়। ছোৱালীৰ কাৰণে টেবলেট আছে, তাৰপিছত আপোনাৰ ল'ৰাৰ। কাৰণেও কিন্তু এই যে প্ৰটেকশ্বন যিটো পায় টো আছে, এই মানে, এইবোৰ কিন্তু! শতকৰা আ, নিৰানব্বৈজন মানুহেই নাজানে! বা, হস্পিটেলত গ'লে কিন্তু সেইবোৰ ফ্ৰীতেই পোৱা যায়। কিনিবও নালাগে ফাৰ্মেচিৰ পৰা, হস্পিতেলত এইবোৰ ফেচিলিটি দি আছে চৰকাৰে। কিন্তু এই বিষয়ে আমাৰ অলপ সজাগতা হ'ব লাগিব, মানুহক অলপ ক'ব লাগিব যে আপুনি, হয়তো মাঘত উম আপোনাৰ কাৰণে মানে কিবা উম, মানে আপোনাৰ প্ৰটেকশ্বনৰ কাৰণে আপুনি হয়তো কিবাকিবি কিনি আনে, তাত পইচা লাগে বা আপোনাৰ ঘৈণীয়েকৰ কাৰণে টেবলেট কিনি আনে। এইবোৰ কিন্তু কিনিব নালাগে। আপুনি হস্পিতেলত বা চাব চেণ্টাৰত গ'লে এনেই পাব। তেনেহ'লে সেই ফেমিলিটোৰ কিন্তু মাহত মোটামোটি ধৰক, দুই-তিনিশ টকা মানে ৰাহি হৈ গ'ল। এইটোও যদি ল'ৰা-ছোৱালীৰ পিছত খৰচ কৰে! পঢ়াৰ ক্ষেত্ৰত যদি খৰচ কৰে, ভাল হ'ব এইটো!